হেল্ল'।
শুনিছানে?
মই শুনিছোঁ তুমি শুনা পইচা?
হয়, হয় ময়ো শুনিছো কি কৰি আছা?
আছতে এনে বহি আছিলা তুমি কি কৰিছা?
অ এই কিনো কৰিম ইমান গৰম ময়ো বহিয়ে আছো।
উম বহুত গৰম দিছে সঁচাকৈ আজি তাতে বৰষুণ দিওঁ দিওঁকে হৈ আছে কিন্তু দিয়া নাই। এতকে।
অ সঁচাকে বাৰু কিয় মনত কৰিলানো আজি।
আজি ফোন কৰিছিলো অলপ বোলো তাকে মানে সময়ৰ কথা অলপ আলোচনা কৰো সময়ৰ মানে গুৰুত্বৰ বিষয়ে।
হয় ঠিকেই কৈছা মানে সময় মানুহৰ জীৱন আটাইতকৈ মূল্যবান অ মূল্বান সম্পদ। আমি যদি ধন আহ ধন ধন সম্পদ হেৰুৱাও তেন্তে মমি আমি সেইটো ঘূৰাই আনব পাৰো কিন্ত, আমি সময় হেৰুৱাই দিওঁ তেন্তে মানে আমি সেইটো কেতিয়াও মানে, ঘূৰাই পাব নোৱাৰো।
হয়-হয়, তুমি ঠিকে কৈছা, একদম ঠিকে কৈছা। সময় হৈছে পৃথিৱীৰ আটাইতকৈ দামী সম্পদ। এতিয়া তুমি যেনেকে কলাই যে, টকা এবাৰ ঘূৰাই গলে, মানে টকা এবাৰ গলে মানে আমি, এইটো ঘূৰাই পাব পাৰো, সম্ভাৱনা থাকে। কিন্তু সময় গলে কেতিয়াও আমি ঘূৰাই নাপাওঁ। গতিকে সেইটোয়ে, মই ভাবো যে আমি বিশেষকৈ, আমাৰ এই প্ৰজন্মই মানে সময়ৰ সদ ব্যয়ৱহাৰ কৰাটো উচিত বুলি মই ভাবো। তুমি কি বুলি ভাবা?।
হয়-হয়, ঠিকেই কৈছা, মানে আমি সময়ৰ সতে সঠিক মূল্য় কৰিব লাগে, মানে সঠিক অ', মানে অ', মানে মূল্য কৰিব লাগে, সময়ৰ মূল্য় বুজিব লাগে। মানে যিবোৰ লোক আজিলৈকে মানে, যিবোৰ লোকে মানে সময়ৰ মূল্য বুজি পাই, তেওঁলোকে মানে জীৱন সফল হব পাৰি। কিন্তু যিবোৰে মানে অ', সময় মূল্য় বুজি নাপ য়, বা সময়ৰ অপ'বিবহাৰ কৰে, তেওঁলোকে মান সময়, মানে কেতিয়াও চাগে সলতা লাভ কৰিব নোৱাৰিব মোৰ
হয়-হয়, তুমি ঠিকে কৈছা, একদম ঠিক কৈছা। তুমি আচলতে সময়ৰ সদ ব্যৱহাৰ কৰিব লাগে। এতিয়া, সময়ৰ যোনে আমি সদ ব্যয়ৱহাৰ নকৰো, তেতিয়া পিছলৈ আমাৰ মানে, অনুশোচনা হব পাৰে। আমি পিছলে ভাবিব পাৰো যে আ', ভাব-ভাবিব লগীয়া হব পাৰে যে, আমি কিয় সময়ৰ সদ ব্যৱহাৰ নকৰিলো। যদি আমি সময়ৰ সদ ব্যৱহাৰ কৰা হয় বা মোৰ চাগে, আৰু কিবা এটা মই, মানে প্ৰাপ্ত কৰিব পাৰিলে হয়। তেনেকে মানে ভা তে যাব, গতিকে আমাৰ বিভিন্ন ধৰণৰ অনুসোচনা হব। আৰু লগতে আমি বিফলতাৰ মানে স সন্মুখীন হবলগীয়া হ'ব আৰু বিভিন্ন ধৰণৰ আমি মানে, সমস্যাৰ সন্মুখীন হ'ব লগীয়া হ'ব। গতিকে মই যে, সময়ৰ আ', বস্তু, সময়ৰ মূল্য বুজি আমি সময়ৰ সদ ব্যৱহাৰ কৰা উচিত। সেয়ে মানে যাতে সকলোৱে আমি, সফলতা প্ৰাপ্ত কৰিব পাৰোঁ।
হয়, ঠিকেই কৈছা। আৰু মানে শিক্ষাৰ্থীৰ বাবেও মানে, সময়ৰ মূল্য বহুতেই গুৰুত্বপূৰ্ণ। কাৰণ তেওঁলোকে যদি সময়ৰ অধ্যয়ন কৰে, আ', তেন্তে মানে তেওঁলোকে মানে যিৱন সফলতা লাভ কৰিব, কিন্তু তেওঁলোকে যদি মানে ভাবে যে, উম, এইটো আজি নকৰো, কালিলৈ পঢ়িম, তেন্তে মানে তেওঁলোকে মানে অ পৰীক্ষাৰ সময়ত, মানে বহুতেই উগুল থুগুল লাগি যাব, যে আজি ইটো-ইটো, কোনটো কৰো, কি কৰো, মোৰ সময়ত আ', মোৰ ওচৰতচোন সময় নাই। মইে তেতিয়া কিয় নপঢ়িলো, এটা অনুশোচনা হব। কিন্তু কিছুমানে যে, মানে দেখা যায়, এতিয়া কিছুমানে উম, মানে বিদ্যালয়ত যিবোৰ পঢ়াই, শিক্ষয় শ মানে, আহি পিনে লগে লগে মানে এবাৰ পঢ়ে। তেন্তে, তেওঁলোকৰ মানে উম, সময়ৰ সদ ব্যৱহাৰ কৰে। তাৰ পাছত তেওঁলোকে মানে, পৰীক্ষাৰ সময়ত কেতিয়াও মানে, কেতিয়াও সমস্যাৰ সন্মখীন হবলগীয়া নহয়। তেওঁলোকে মানে, সময়ৰ মূল্য বুজি পাই ফলত তেওঁলোকে অলপ একদম মানে, ভাল নম্বৰেদি মানে, ভাল ফলাফল লাভ কৰিব পাৰে।
হয়-হয়, তুমি ঠিকে কৈছা। আচলতে বিদ্যাৰ্থীৰ জীৱনত সময়ৰ মূল্য, এজন বিদ্যাৰ্থীয়ে বুজি পোৱাতো মই ভাবো যে, অত্যন্ত, মানে আৱশ্যকীয়, কিয়নো বিভিন্ন সময়ত, বিভিন্ন আ', পৰিস্থিতি তেওঁলোকে নহলে বহুতো মানে, সমস্যাৰ সন্মুখীন হবলগীয়া হয়। তেওঁলোকে নিজৰ দৈনন্দিন কামবোৰ সময়মতে কৰি যায়, নিজৰ পঢ়া শুনাৰ পৰা ধৰি, নিজৰ খেলা ধুলাৰ পৰা ধৰি, সকলো বস্তু যদি নিজৰ সময়মতে কৰি যায়, গতিকে আগ ন্তুক, আহিবলগীয়া জীৱনত, তেওঁলোকে কেতিয়াও মানে বিফল হবলগীয়া নহব। আৰু সেইম তে, তেওঁলোকে যদি নিজৰ স সময় এটা, আহ, তেওঁলোকে সময়ৰ যি বা এটা, সময়সূচী যদি তেওঁলোকে এ-এটা গঢ়ি, তেওঁলোকে যদি সময়মতে কাম খিনি কৰি যায় তেতিয়াহ'লে, সময়মতে তেওঁলোকৰ সকলো ধৰণৰ, বস্তু তেওঁলোকে প্ৰাপ্ত কৰিবলৈ সক্ষম হব। আৰু আহিবলৈ দিনত, তেওঁলোকে সময়ৰ সদ ব্যৱহাৰ ক বলৈ, আৰু-অৰুহে, সিহঁতে পাৰিব।
হয়, ঠিকে কৈছে। আৰু মানে কেৱল শিক্ষাৰ্থীৰ বাবে নহয়, আমাৰ যিবোৰ সাধাৰণ মানুহ তেওঁলোকৰ বাবে মানে-মানে শিক্ষাৰ মানে বহুতেই গুৰুত্বপূৰ্ণ, ভূমিকা আছে যেনে, কৃষক, শিক্ষক, চিকিৎসক, ব্যৱসা য়, বা অ', চাকৰি। মানে সকলোলৈ সময়ৰ মানে, সমানে গুৰুত্বপূৰ্ণ। আহ, মানে আজিলৈকে যি যিবোৰ সফল ব্যক্তি আছে, তেওঁলোকে মানে, সময়ৰ মূল্য বুজি পাইছিল। যাৰ ফলত, তেওঁলোকে আজি সফল হব পৰিছে। বা, আ। বিশ্বত নাম জনা হৈ পৰিছে। কিন্তু কিছুমান, লোকে মানে, সময়ৰ মূল্য বুজি নাপায়। ফলত তেওঁলোকে মানে বাৰ বাৰ অসফল হবলগীয়া হয়।
হয়-হয়, তুমি ঠিকে কৈছা, ঠিকে কৈছা, আৰু এতিয়া বিভিন্ন, আহ, ধৰণৰ আমি ডাঙৰ ডাঙৰ মানুহৰো উদাহৰণ দিব পাৰো যেনেক এ পি জে আব্দুল কালাম এ পি জে আব্দুল কালামে কৈছিল এবাৰ তেওঁৰ আহ মানে তেওঁ এবাৰ কৈছিলে যে তেওঁ সম মানে এদিনত প্ৰায় সোতৰ ওঠৰ ঘণ্টা কাম কৰে বুলি গতিকে আমি পি জে আব্দুল কালামৰ দৰে ডাঙৰ ডাঙৰ মানুহৰ পৰা আমি বহুত ভাল খিনি কথা আমি শিকিব পাৰো যে তেওঁলে কিদৰে নিজৰ জীৱনত সময়ৰ মানে সদ ব্যয়ৱহাৰ কৰিছিল আৰু সময়ৰ অপচয় খুব কমেই কৰিছিল তেওঁলোক গতিকে মই ভাবো যে সময়ৰ সদবৱহাৰ কৰিলে আমি নিজৰ এটা মনৰ শান্তিও পোৱা যায় আৰু আমি অধিক সময় বা সময়ৰ হদ ব্যৱহাৰ কৰি কিবা এটা কাম যদি আমি কৰো সেই কামটোত সেই নিৰ্দিষ্ট কামটোত আমি বৰঞ্চ আৰু বেছিহে সময় পাওঁ সেই কামটো আৰু ভালকে কৰিবলৈ লগতে মি বিভিন্ন ধৰণৰ কিবা যদি ত ভ ভ ভ বা ত্ৰুি থাকে সেইটোও আ ণ কৰিবলৈ সময় পাই যাওঁ
হয় ঠিকেই কৈছা অ মানে যদি দৈনিক কামমূল্যত তাৰমানে তালিকা এটা প্ৰস্তুত কৰি থ বা আগদিনাই যদি আমি ভাবি থওঁ যে আজি কালিলৈ এনেকুৱা কাম কৰিম তেতিয়া মানে আমাৰ সময়তটো ৰাহি হৈ যাব বা আমি এনে ৰে কৰিলে আমাৰ এটা উম মানে ভাল পৰিপাতিকৈ সময় বোৰ ব্যৱস্থাপনা কৰিব পাৰিম তেন্তে মানে আমাৰ স এইবাবে এইটো বহুতে মানে লাভান্বিতভান্বিত কাৰণ হ'ব পাৰে আমাৰ সময় আহি মানে সময়ৰ মূল্য বুজিব কিন্তু আমি যদি মানে লগা লগগ য কোনো কাম কৰি দো তেন্তে মানে আমাৰ কিছুমান যিবোৰ জৰুৰী কাম আছেোৰ য কিন্তু আমি যদি আগৰ পৰাই ভাবি থওঁ যে সিদান্ত লৈ থওঁ যে মানে অ এইটো কাম যদি এতিয়া কৰো ভাল হয় তেন্ত মানে আমাৰ অ', মানে যিবোৰ অ', সময় আছে সেইবোৰ মানে অ', আমাৰ বাচি যায় বা এটা মানে ধুনীয়াকৈ তালিকা ৰূপে মানে এটা নিৰ্দিষ্ট টাইমত হৈ যায় মান নিৰ্দিষ্ট সময়ত হৈ যায়।
হয়, হয় তুমি ঠিকে কৈছা আৰু বিশেষকে বৰ্তমানৰ অ দিনত মই ভাবো যে সময়ৰ যি সদ্ব্যৱহাৰ সদব্যৱহাৰ মানে সদব্যহাৰ ওপৰত আমি সজাগতা সৃষ্টি কৰা উচিত কিয়ো বৰ্তমানৰ নৱ প্ৰজন্মৰ তেওঁলোকেৰ ব্যৱহাৰ কৰিব নে ফলস্বৰূপে তেওঁলোকে বিভিন্ন অসময়ত বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হব লগগীয়া হয় এতিটা উদাহৰণ হিচাপে আমি যদি নিজৰ সময়ৰ সদ ব্যৱহাৰ কৰি আমি দৈনন্দিন জীৱনৰ কাম বোৰ কৰো লাগিলে খেলা ধলাাই হওক লাগিলে পঢা শুনা বা অন্য কাম বোৰ হক লাগিলে কিছুমানে নিজৰ আৰু বেলেগ বেলেগ ধৰণৰ কাম কৰি ভাল পায় কিছুমানে গিটাৰ বজাই ভাল পায় কিছুমানে ছবি আঁকি ভাল পায়। গতিকে মই ভাবো যে এই আটাইবোৰ কাম আমি যদি একেলগে চলাই নিব বিচাৰো আমাৰ বিদ্যাৰ্থী জীৱনতে হওক বা আমাৰ কিছুমান বিদ্যাৰ্থী নহলেও তেওঁলোকে যদি আহ একে সময়তে যদি বেলেগ বেলেগ কাম কৰি আছে আহ মই ভাবো যে প্ৰত্যেকটো কামত যদি তেওঁলোকে সফলতা অৰ্জন কৰিব বিচাৰে তেতিয়া তে হলে মই ভাবো যে সময়ৰ সদ ব্যৱহাৰ কৰি সময় ভগাই লোৱা উচিত আৰু প্ৰত্যকটো বস্তুত মানে সমানে সময় দিয়া উচিত নহলে আমি যদি সময়ৰ সদব্যৱহাৰ কৰিব নাজানো সময় যদি আমি ভগাব নাজানোঁ কোনটো সময়ত কি কৰা উচিত আৰু কোনটো বস্তুত কিমান সময় দিয়া উচিত সেইটো যদি আমি নাজানো তেতিয়াহ'লে মই ভাবো যে আমি সময়ৰ নাটনিৰ সমস্যা
হয় ঠিকেই কৈছা মানে বহুতোৰ মানেম কাম পিছোৱাৰ ধৰা এটা অভ্যাস থাকে মোৰ মতে এইটো অভ্যাসতটো একেবাৰে মানে ভুৰ অ', মানে কাম পিছুৱাই থলে মানে সময় নষ্ট হয় আৰু পিছত একেলগে মানে বহু কামৰ চা মানে বাঢ়ি য মানে কিছুমান লোক থাকে নহয় এইটো কাম এতিয়া নকৰো আমাৰ দেৰিকে কৰিম এতিয়া কিবাটা বেলেগে কাম কৰি কৰি লওঁ বা মনোৰঞ্জ আপ তেওঁলোকে যেনে ভাবি থয় তেন্তে মানে তেওঁলোকৰ মানে উ এই কামটো পিছ পৰি যায় বা কেয়া কৰিব মাৰিব চাগে কিন্তু যদি আমি মনত পৰাৰ লগে লগে যদি কামটো কৰি দিওঁ তেন্তে মানে আমাৰ মানে পিছলৈ লগাগে আমি মনোৰঞ্জন বা কিবা এটা কাম কৰি ল'ম কিন্ত যদি আমি লগে লগে মানে জৰুৰ কামটো কৰি লয় তেন্তে মানে আমাৰ অ', বহুখিনি সময় ৰাহি হৈ যায় বা অ', মানে আমি তাৰ স কৰিব পাৰো আৰু মানে সময় অপচয় মানে কিছুমান সাধাৰণ কাৰণো আছে যেনে অলস অনিয়ম বা অতিমাত্ৰ মোবাইলব্যবহাৰ কৰা সামাজিক মাধ্যম আৰু আজিকালি মানে দেখা যায় সামাজিক মাধ্যত মানে বহুতেই মানে মানে অ', মানে উ অ', মানে সময় নষ্ট কৰিব ধৰিছে বহুতে ঘন্টাৰ পিছত ঘন্টা মানে মোবাইলত ব্যয় কৰি থাকে যে মানে যাৰ ফলত মানে মূল্যৱান সময়বোৰ ব্যস্ত হৈ যায় মানে আজিলৈ ছাত্ৰ ছাত্ৰী দেখা পোৱা যায় যে, তেওঁলোকে মানে পিতৃ মাতৃৰ পৰা বিভিন্ন ধৰণৰ বাহনা কৰি পিনে মোবাইল ফোনটো লৈ যায়। পঢ়িবৰ বাবে, কিন্তু তেওঁলোকে মানে সামাজিক মাধ্যমত ইমানেই ব্যস্ত হৈ যায় বা গেম খেলত ইমানেই ব্যস্ত হৈ যায় বাৰু তুমি এই ক্ষেত্ৰত কি ভাবা?
শুনিছা নে?
অ', শুনিছোঁ শুনিছোঁ, তুমি শুনি পাইছানে? হেল্ল' শুনি পাইছেনে?
হয়, হয়, মই শুনিছো।
হয়, হয়, তুমি ঠিকেই কৈছা, আচলতে সময়ৰ মূল্য বুজি আমি সময়ৰ কাম সময়তেই কৰা উচিত। কিয়নো কাম পিছুৱাই গ'লে আমি নিজৰ জীৱনতো পিছুৱাই যাম বুলি মই ভাবো, এতিয়া বহুতে তুমি যিদৰে কলা যে সামাজিক মাধ মাধ্যমৰ প্ৰভাৱত পৰি বা বিভিন্ন ধৰণৰ অহ বেলেগ বেলেগ বস্তু প্ৰভাৱত পৰি বহুতে সময়বোৰ মানে এনেই অভাৱতে নষ্ট কৰে, গতিকে মই ভাবো যে সময়ৰ সময়ৰ মূল্য বুজি সময় নষ্ট নকৰাটোৱে উচিত, কিয়নো আমি যদি সময়ৰ কামবোৰ যদি কালিলৈ আমি পিছুৱাই থাকো বা আমি পিছত কৰি পিছুৱাই থাকো, সেই সময়তো কেতিয়াও আহি নাপায়। গতিকে মই ভাবো যে আমি সময়ৰ কাম সময়তে কৰি অহ, বৰ কিবা যদি আমাৰ মনত আহে, যে আমি কিবা এটা কৰিবলগীয়া আছে, বৰঞ্চ সেনেকুৱা ধৰণৰ যদি মনোভাৱ আহে, যে আমি নাই এইটো পিছতকে কৰিব পাৰিম বহুখিনি সময় আছে আমাৰ হাতত। সেইটো মানে মানুহৰ ভুল ধাৰণা, মই ভাবো যে সময় কেতিয়াও মানে কাৰোলে ৰৈ নাথাকে, যদি কয় যে সময়ৰ মানে পাৰ ধৰিব হলে মানে, আমি সময়তকে আগত চলিব লাগিব। এটা কথাও আছে গতিকে মই ভাবো এই কথাষাৰ মানে একদম একেবাৰে এশ শতাংশ ত গতিকে আমি সময়ৰ যদি সময়ৰ গতি আমি ধৰিব বিচাৰো, তেতিয়াহলে আমি সময়ৰ লগত চলিব লাগিব। সময়ৰ লগত যদি আমি চলিব নোৱাৰিম, তেতিয়াহ'লে মানে আমি নিজৰ জীৱনত সফলতা অৰ্জন কৰিবলৈ মানে কেতিয়াও মানে সফল হ'ব নোৱাৰিম।
সময়ৰ মানে ব্যৱহা সদব্যবহাৰ মানুহৰ ব্যক্তিত্ব উন্নত কৰাতো সহায় কৰে, যেনেকে সমান সময় সময়ানুবৰ্তি আৰু শৃংখলাবদ্ধ ব্যক্তি মানে সমাজত মানে সন্মান লাভ কৰে। কাৰণ আমি যদি কাৰোবাক কথা দিও, যে আমি এইখিনি সময়ত যাই পাম, কিন্তু তেওঁলোকে যদি যাই নাপাই, তেন্তে মানে তেওঁলোকক কোনোও বিশ্বাসেই নকৰিব। তাৰ আমি যদি কিন্তু যদি আমি মানে সময়ৰ মূল্য বুজি পিনে যদি অম যিটো টাইমত আমি য যাই পাম বুলি কৈছো সেই সময়ত যদি আমি যাই পাওঁ, আ তেন্তে মানে আমাৰ আ আমাৰ এটা মানে অ তাতে শি মানে তাৰ সময়ৰ মূলয় বুজি পোৱা বুলি গম পাব আৰু আমাক মানে সকলোৱে মানে বিশ্বাস কৰিবলৈ অ', মানে বা ভাল পাবলৈ চেষ্টা কৰিব, মানে সমাজত আমাৰ এটা মানে এটা ভাল অহ মূল্য থাকিব। নহয়নে?
হয় হয়, তুমি ঠিকেই কৈছা, তুমি অ বহুত ভাল ভাল কথা কৈছা। আচলতে সময়ৰ মূল্য আমি বুজি সময়ৰ কাম সময়তে কৰা উচিত, নহলে মানে পিছত অ পিছলে মানে বহুতে মানে বহুতো ধৰণৰ সমলোচনাৰ মানে সন্মুখীন হ'ব লগগীয়া হয় আৰু আমি নিজৰ জীৱনত মানে কেতিয়াও সেই বস্তুৰ পৰা মানে উঠি আহিব নোৱাৰো, গতিকে মই ভাবো যে সময়ৰ কাম সময়তে কৰা উচিত, কিয়নো সময় ধৰি ৰাখিব হয়, বাৰু ঠিকেই আছে, আজিলে আমি বহু খিনি কথা শিকিলো, আকৌ এদিন আমি মানে এই সময়ৰ বিষয়তেই আলোচনাত লিপ্ত হম।
হয় দিয়া, বিদায়, ধন্যবাদ।
অ।